হেল্ল'?
হেল্ল'?
হেল্ল'?
হেল্ল'? মোৰ মাতো আহিছে নে?
অ', অ', শুনিছোঁ কওকচোন।
ভালে আছে?
অ', আছোঁ। আপুনি?
অ', ভালেই দিয়ক। খোৱা বোৱা কৰিলে?
উম-উম খালোঁ, এই মাত্ৰ খাই উঠিছোঁ। আপুনি?
অ', খালোঁ-খালোঁ ময়ো খাই উঠিছোঁ অলপ আগত। ইয়াত বৰষুণ আপোনালোকৰ তাত বৰষুণ দিছেনে?
অ', এতিয়া আমাৰ ধুমুহা বতাহ দি আছে পুৰা।
অ', আমাৰ তাত মানে দিলে আৰু এতিয়া অলপ আগত দি পেলাই আজৰি হৈছে বা আজিৰ দিনটো যে ইমান ভাল লাগিছে ৰাতিপুৱাৰ পোৰা বৰষুণ, বতৰটো খুব ফৰকাল কৰি আছে।
উম বহুত ভাল লাগিছে আজি দেই।
এনেকুৱা বতৰেই ভাল লাগে হয়নে?
অ আকৌ কেতিয়াবা যে হয় ইমান ৰ'দে হয় আকৌ ৰাতি ঠাণ্ডা হয় তেতিয়া মানে আমাৰ বহুত বেমাৰ-আজাৰ হয় আৰু বতৰ চেঞ্জ।
হয় হয়, তেতিয়া মানে বতৰটো সলনি হয় ন। জলবায়ুটো সলায় এই গৰম তেতিয়া মানে আমাৰ শৰীৰটোৱে। শৰীৰটোৱে মানে পতককে ল'ব নোৱাৰে ন শৰীৰটোৰ লগত বস্তুটো আয়ত্ত কৰোতে শৰাৰটোৰ অলপ সময় লাগে যে।
অ তাকেই সেইকাৰণে আমাৰ বেমাৰ আজাৰ হৈ যায়।
সেইকাৰণে সেইকাৰণে।
উম, হুম।
আপোনালোকৰ ফালে খেতিপথাৰ আছেনে নাই?
নাই নাই আমাৰ ফালে এতিয়া খেতি পথাৰ মানে ইমানকে দেখা নাযায় এখন দুখন মানে তেনেকে আছে আৰু। গছ-গছনি ইফালে ইমান নাই কিন্তু চহ চহৰতটো একেবাৰেই নাই।
হয় মানে এতিয়া কি হৈছে, আহ, মানে এতিয়া যিবিলাক নতু নতুন প্ৰজন্ম সেইবিলাকে খেতি পথাৰৰ বিষয়ে একেবাৰে নাজানা হৈ হৈ গৈ আছে। সিহঁতে নেদেখাই হৈছে, গছ-গছনি নেদেখে খেতি পথাৰ নেদেখে, বোকা পানীৰ যিটো পৰস সিহঁতৰ গাত নপৰে ন ত' সিহঁতে তে মানে চিনি নোপোৱা হৈ হৈ গৈ আছে দিনক দিনে।
হয় হয়, মাটিৰ পাত্ৰত হেঁতে একো গমেই নাপায় আগতে যে আছিল এইবিলাক।
আচলতে সিহঁতেনো কলহৰ কলহতনো কেনেকেনো ফিল্টাৰ কৰি পানী খায় সেইবিলাক
তাকেই তাকে, অ এতিয়া খালি চবৰে। ঘৰে ঘৰে আৰু ফিল্টাৰ হৈয়ে
হয় হয় এতিয়া মানে চব নতুন যেনেকে নতুন প্ৰজন্মবিলাক উঠি উঠি গৈ আছে তেনেকে মানে বস্তু বস্তুবিলাকো নতুন নতুন হৈ আছে ন, ত' সিহঁতে মানে সেইখিনি আয়ত্ব কৰিছে। তে আৰু যিখিনি আগত থাকি গ'ল সিহঁতে মানে এৰি থৈয়ে গুচি আহিলে।
উম, এতিয়া বহুত উন্নত হ'ল আৰু আমাতকে আৰু।
হয় হয় এতিয়া উন্নত হৈছে বহুত উন্নত হৈছে হয় দিয়ক।
হয় হয় এতিয়া গাঁওবোৰো ইমান উন্নত। উন্নত হৈছে।
হয় হয়, এতিয়া মানে গাঁওবোৰে গাওবোৰ মানে কোনো গুণেই এতিয়া পিছ পৰি থকা নাই মানে সমাজৰ লগত আগতে গাঁওবিলাক পিছপৰা বুলি কয় গাঁওবিলাক মানে গাঁৱত যিবিলাক বসবাস কৰে মানুহবিলাক মানে পিছ পৰা হয়নে?
অঁ অঁ হয়।
এতিয়া মানে নহয়, এতিয়া গাঁৱৰ মানুহবিলাক চহৰৰ মানুহৰ লগত চহৰৰ মহিলা হওক চহৰৰ শিক্ষক, অ শি শিক্ষাৰ্থী হওক চবৰে লগতে মানে সমানে সমানে ফেৰ মাৰিব পৰা হৈ হৈ গৈ আছে।
অঁ অঁ মহিলাবিলাককো চৰকাৰে ইমান মানে উপযুক্ত কৰিছে মানে নিজে স্বাৱলম্বন
হয় হয়। স্বাৱলম্বী কৰিছে চৰকাৰৰ আঁচনি আঁচনিৰ দ্বাৰাও মহিলাসকল হওক। বা শিক্ষা-শিক্ষাৰ্থীসকল হওঁক তেওঁলোকেও স্বাৱলম্বী হবলৈ শিকিছে হয়নে?
উম হুম হয় হয়।
দুই এটা কথা শিকিবও পাৰিছে দিয়কচোন এতিয়া আগৰ দিনতনো মানুহবিলাকে কেনেকেনো ওলাই। কৰি যায় এতিয়া ওলাই কৰি যায় অকণ অ ভাল বেয়া দুয়ইটা দিশে এতিয়া আয়ত্ব কৰিব পাৰিছে। যিহেতু তেওঁলোকৰ মানে অ উন্নতিৰ দিশটো মানে আগবাঢ়ি বাঢ়ি গৈ আছে।
বাকী আজিকালি ইণ্টাৰনেটো বহুত মানে ভাল হৈছে আৰু।
হয়, হয় এতিয়া ইন্টাৰনেটৰ যোগেদি আমি সকলো ধৰণৰ কাম কৰিব পাৰো এতিয়া- কলো কিবা এটা বস্তু যদি আমি নোৱাৰো সেইটো আমি ইণ্টাৰনেটৰ যোগেদি আমি সেইটো চাব পাৰো।
উম, বেয়া ভাল দুইটাই আছে কিন্তু ইণ্টাৰনেটৰ।
হয় হয় এতিয়া চচিয়েল মিডিয়াৰ ভাল বেয়া দুইটা পক্ষই থাকিব হয়, এতিয়া সেইটো আমাৰ- ওপৰতহে নিৰ্ভৰ কৰে এতিয়া আমি কোনটো আ আকোঁৱালি লওঁ ভালটো আকোঁৱালি লওঁনে আমি বেয়াটো আকোঁৱালি লওঁ।
উম-উম।
তেনেকেই মানে শিক্ষাৰ্থী বিলাকেও এতিয়া যদি কিবা এটা প্ৰশ্ন নোৱাৰে সেইটো আমি উম এ- ইণ্টাৰনেটৰ সহায়তে আমি সেই প্ৰশ্নটো চাই পেলাই আমি উত্তৰটো লিখিব পাৰোঁ।
হয় হয় এতিয়া কিছুমান আকৌ ল'ৰা ছোৱালী- তাৰ পৰা বেয়া মানে বেয়া যোনবিলাক- হেৰী আ সংগ্ৰহ কৰিছে। বেয়া বিলাক সংগ্ৰহ কৰিছে ভাল বিলাক কৰা নাই। কিছুমানে আকৌ বেয়া ভাল দুই- টাই কৰিছে।
হয় হয় এতিয়া মানে কি হৈছে ল'ৰা ছোৱালী বিলাকে- ল'ৰা ছোৱালী বিলাকৰ এইটো আগ্ৰহ থাকে ন অ বস্তুটো কৰোঁ এইটো ভাল হ'ব নে বেয়া হ'ব ত' সিহঁতে মানে দুই- দুয়োটা পক্ষই কৰি চাই কিন্তু কিছুমান মানে এ এনেকুৱা ল'ৰা ছোৱালী আছে সেই ল'ৰা ছোৱালী বিলাকে ভাল, বেয়াটো ঠিকে আছে আয়ত্ব কৰে। কিন্তু বেয়াটো একাষৰীয়া কৰি পেলাই সিহঁতে ভালটোৰ লগত আগবাঢ়ি গৈ থাকে।
হয় হয় সেইটো কাৰণে ভাল আৰু।
হয়।
উম। অনলাইন আহিলে, এতিয়াহ আজিকালি আৰু চব বিলাগ ইমান মানে চৰকাৰে বহুত সুবিধা দিছে এতিয়া।
হয় হয় চৰকাৰে প্ৰতিটো ক্ষেত্ৰতে সুবিধা দিছে। এই বোলে মহিলা সবলীকৰণত সু সু সুবিধা দিছে, আঁচনি দিছে। ছে ত' মহিলাৰ সবলীকৰণ হৈছে। শিক্ষাৰ্থীসকলক- পঢ়িবৰ কাৰণে উন্নত শিক্ষা ব্যৱস্থা কৰি দিছে। তাতে আকৌ তা শিক্ষাৰ্থীসকলকো নিৰ্দিষ্টকৈ নিজৰ নিজৰ ভাবিয়েকে আঁচনিও দিছে।
উম তাকে নিযুত মইনা আঁচনি।
হয় হয় এতিয়া বিভিন্ন জেগাত নতুন নতুন- নতুন, নতুন নতুন উদ্যোগ বনোৱা দেখা গৈছে, আকৌ নতুন নতুন- যি যি ব্যৱস্থা বনাব লাগে যি যি কাৰণত অসমখন মানে উন্নত কৰিব লাগে চৰকাৰখনে চব- কৰিছে, আৰু এতিয়াতো অসমখন মানে কি হয়- কোনো দেশৰ তুলনাত অসমখন পিছ পৰি থকা নাই। অস অসমে সমানে সমানে মানে ফেৰ মাৰিব পৰা হৈছে।
অ আগতে মানে অসমখন ইমান হেৰী নাছিলে এতিয়া বহুত উন্নতও হ'ল।
হয় হয় এতিয়া বহুত উন্নত হৈছে। সকলো দিশৰ পৰাই মহিলা সবলীকৰণৰ দিশ- দিশৰ পৰা বা পুৰুষেই হওঁক বা পুৰুষেও নিজৰ নিজৰ কাম বিলাক এতিয়া মানে আগতে- খেতি কৰিছিলে এতিয়া মানে খেতিৰ পৰা আগবাঢ়ি আহি পেলাই বেলেগ কামো কৰিব লৈছে।
তাকে অঁ।
তো চাব গ'লে এক প্ৰকাৰে ভাল হৈছে নহয় জানো।
অঁ এক প্ৰকাৰ ভালো হৈছে বেয়াও হৈছে।
হয় দিয়ক। আহ এতিয়াটো গছ গছনি বিলাক নাইকিয়া হৈছে সেইকাৰণে গোলকীয় উত্তাপ বাঢ়িছে, যাৰ ফলত- কি হয় আ এই গৰম এই ঠাণ্ডা আমি মানে দুইটা অনুভৱ কৰিব লগা হৈছে ন। ত' তাৰ কাৰণে মানে আমাৰ বেমাৰ আজাৰ সঘনে হ'বলৈ ধৰিছে, আৰু আজিকালি আমি- কৰোঁ অকমানকে সৰু বেমাৰ হ'লে আমি ডক্তৰৰ ওচৰলৈ যাওঁ আৰু ড ডক্তৰৰ ওচৰলে যাবই দিয়কচোন আমাৰ শৰীৰটো প্ৰথম আমাৰ- আমাৰ কাৰণে আমাৰ শৰীৰটো প্ৰথম ন।
হয় তাকে, আৰু আমি এ আমি আজিকালি মানে পতকে কিবা এটা মানে- পিল চিল ইমান খাব নালাগে কাৰণ আমাৰ কিডনী বা লিভাৰত গৈ পেলাই বহুত ডাঙৰ বেমাৰো হৈ যাব পাৰে।
হয় হয় এতিয়া আমি পতককে কিবা এটা ডক্তৰৰ পৰামৰ্শ নোলোৱাকৈ আমি মানে নিজস্বকে এক- একো মানে অ ঔষধ আমি গ্ৰহণ কৰাটো আমাৰ গ্ৰহণযোগ্য নহয় দিয়কচোন।
হয় হয়। মানে আজিকালি কিবা এটা হ'লে হোম হোম আগতে মানে আগতে মানে এনেকুৱা কোনো ব্যৱস্থা নাছিলে ন, নিজে মানে দৰব তৈয়াৰ কৰি পেলাই খাই দিছিলে।
হয় হয় আগৰ দিনততো মানুহবিলাকে বিশেষকৈ থলুৱা, থলুৱা যিবিলাক ঔষধ পোৱা যায় সেইবিলাক ব্যৱহাৰ কৰিয়ে মানে জীৱন নিৰ্বাহ কৰিছিলে নহয় জানো, ত এতিয়া এতিয়া উন্নত প্ৰযুক্তি বিদ্যাৰ দ্বাৰা নতুন, নতুন, নতুন, নতুন ধৰণৰ ঔষধ ডক্তৰৰ আমি সহজে এতিয়া উপলব্ধ, আগতে গাঁৱলীয়া মানুহে ডক্তৰক দেখুৱাবলৈ কিমান দূৰ যাব লগা হয়। এতিয়া আমি নিজৰ নিজৰ জেগাত নিজৰ নিজৰ জেগাতে আমি ডক্তৰ উপলব্ধ হয়, আমি সহজে সঘনাই বেমাৰ দেখ দেখ খুৱাবলৈ যাব পাৰো হয় নে নহয় ক?
উম উম হয় হয়।
এতিয়াতো চাবলৈ গ'লে শিবিৰ, আ যিবিলাক বানপানী আক্ৰান আক্ৰান্ত থাকে সেইবিলাক কাৰণে এতিয়া চৰকাৰখনে শিবিৰো শিবিৰৰো ব্যৱস্থা কৰিছে, যে এতিয়া যাব যাই পেলাই, আহ সিহঁতক অহ মানুহ মানে যিবিলাক পীড়িত মানুহ, সেইবিলাকক খাদ্যৰ দৰকাৰণে বস্তু দৰকাৰ নে বাসস্থানৰ দৰকাৰ, সেইবিলাক চৰকাৰখনেই যোগান ধৰে।
তাকে এতিয়া কৰ'বাত অকমানকে মানে পানীৰ নিচিনা হৈ গ'লেই আৰু বান পানী হৈ যায়, আৰু বহুত আমাৰ ক্ষতি
হয় হয়, এতিয়া মানে হয় দিয়ক, এতিয়া মানে এই গৰম এই বৰষুণ। ত' তাৰ ফলত বানপানী হ'ব। হ'বলৈ ধৰিছে, হয় ঘূৰ্ণী বতাহো হ'বলৈ ধৰিছে, ভূমিস্খলন হ'ব ধৰিছে। টো' কিছু কিছু ক্ষেত্ৰত আমাৰ মানে কি হয় আমি মানে অলপ সতৰ্ক হৈ থাকিব লাগে। বিশেষকৈ মানে পাহাৰীয়া অঞ্চলৰ মানুহ বিলাক।
হম' হুম। চ একলাই আ যাবছথ
ত' সেয়াই মানে কি হয়, আ আমি অ' যিবিলাক, পাহাৰত বাস কৰে সেইবিলাকৰ মানে কি হয় ভূমি স্খলনতো সঘনাই আমি পাহাৰত হোৱা দেখা যায় ন, ত' পাহাৰত বাস কৰা মানুহ খিনিয়ে মানে ভূমিস্খলন উম মানে সতৰ্ক হৈ থাকিব লাগে, যে কেতিয়া ভূমিস্খ স্খলন হৈ যায় তাৰ কোনো, সঠিক ঠিকনা নাথাকে ন, মানুহৰ বিপদ আহোতেনো কিমান সময় লাগে, পতক কে মানুহৰ বিপদ হৈ যাব পাৰে।
হয় হয় তাকে, আৰু আমাৰ এইটো কি কয় এতিয়া আজিকালি মানে এনেকুৱা, পতকে হৈ যায় আৰু আহ মানুহ মানে অট্টালিকা বিলাকো একদম খহি পৰি যায়।
হয় সেইটোতো ভূমিকম্পৰ কাৰণে হৈছে, কিমান ডাঙৰ ডাঙৰ অট্টালিকা বিলাক খহি, নিমিষতে খহি পৰা দেখা যায় হয়নে।
তাইক কিয় অহ বহুলোকৰ মৃত্যুও ঘটে সেইবিলাকৰ কাৰণেই।
হয়-হয় বহুলোকৰ মৃত্যু মুখতো পৰিব লগা হয়, আকৌ কিছুমান জেগাত অ' ঘপককে অগ্নিকাণ্ড হৈ যায়, নিজৰ মানে কি হয় নি নিজৰ যিখিনি লাপৰবাহী বুলিয়ে কওঁ আৰু ত' তাৰ কাৰণে মানে ঘপক সেই হৈ যায় ন' অগ্নিকাণ্ড হৈ যায়, ত' অগ্নিকাণ্ড হ'লেই সেই পৰিয়ালটোৰ লগতে গোটেই এলেকাটোৰ কাৰণে অলপ মানে কি হয় অ' দুৰ্ভাগ্যযোগ্য কথা হৈ যায় হয়নে?
হয়-হয় আগতেটো এইবিলাক ফেন চেনৰ মানে ব্যৱস্থা নাছিলে, এতিয়া মানে এতিয়া ফেন চেন একদম কুলাৰ এচি
হয়-হয়-হয় এতিয়া মানে যিমান আধুনিকতা বাঢ়িছে সিমান মানে কি হয় যিমান আধুনিকতা বাঢ়িছে সিমান আমি আমাৰ যিবিলাক আগৰ যিবিলাক আমাৰ বস্তু বস্তু আছিলে পৰম্পৰা আছিলে সেইকেইটা মানে কিছু পক্ষত আমি পাহৰি যাব ধৰিছোঁ।
অ' আমাৰ নতুন প্ৰজন্মই মানে কি এইবিলাক গমেই নাপাইছিল চাগে আগতে।
হয়-হয় আগতে এতিয়া আগতে বিচনীৰ মানুহে ব্যৱহাৰ কৰিছিলে বিচনী ঘৰতে বনাইছিলে কিছুমান বস্তু বস্তুক মানে মানুহ বিলাক ঘৰতে বনাবলৈ চেষ্টা কৰিছিলে কিন্তু এতিয়া সেইটোৰ দিশ নাই এতিয়া চব বস্তু মানে কি হয় আমি এতিয়া চব বস্তু সহজতে উপলব্ধ হয় কাৰণে আমি মানে যিটো নিজৰ কষ্টৰে বনোৱা বস্তু সেইবিলাক আমি পাহৰি গৈছোঁ।
হয়-হয় আমি এতিয়া পাহৰিয়ে গৈছোঁ প্ৰায়ভাগ এতিয়া নতুন প্ৰজন্মই সেইবিলাক কিনো বুজিয়ে নাপায়।
হয়-হয় নতুন প্ৰজন্মই সেইবিলাক বুজি নাপায় এতিয়া। নতুন প্ৰজন্মই এতিয়া আয়ত্ব কৰিব নোৱাৰে আৰু নতুন প্ৰজন্মই মানে এতিয়া কি লাগে পটককৈ যিবিলাক বস্তু হৈ যায় সেইবিলাক বস্তু সিহঁত পককৈ আয়ত্ব আয়ত্ব কৰি লয় কিন্তু যিবিলাকে সময় লয় সেইবিলাক বস্তু সিহঁতে আয়ত্ব কৰিব অলপ মানে অ' অসুবিধাজনক হয় সিহঁত
অসুবিধাজনক হয় আৰু ন' আগতে যেনেকে ফেনৰ নোহোৱাকে গছ-গছনিৰ তলতে মানুহ বিলাকে পুৰা জিৰাইছিল ন' এতিয়া আৰু ফেনত তলত ধুনীয়াকে আজিকালি ফেন চেন তাৰপিছত আকৌ এইটো কি কয় কুলাৰ এ এচি নহ'লে ল'ৰা-ছোৱালীবিলাক থাকিবই নোৱাৰে।
হয়-হয় আগতে মানে কি হয় দুজন, তিনিজন, চাৰিজন গাঁৱৰ যিবিলাক মানুহ থাকে গোটেই বিলাক একলগ হৈ ডাঙৰ গছৰ গছৰ তলত বহে বা ডাঙৰ ডাঙৰ তেনেকে চাং পাতি পেলাই সিহঁতে বহি পেলাই কথা বতৰা পাতে যাৰ কাৰণে সিহঁতৰ মাজৰ যিটো মানে কথা বতৰাৰ মিলাপ মিলাপ্ৰীতি থাকে সেইবিলাকো সিহঁতৰ বৰ্তি থাকে কিন্তু এতিয়া মানে চব মোবাইলো হৈ গ'ল, ইণ্টাৰনেট হৈ গ'ল হৈ গ'ল এতিয়া তাৰ যোগেদি মানে মানুহ বিলাকে যিখিনি আদান কথা আদান প্ৰদান চব মোবাইলতে হয় মানুহ বিলাকে সঘনাই লগ পোৱাটো কমি গৈছে।
হয়-হয় এতিয়া আমাৰ কি কয় আ ফেনৰ যোনটো মানে গছ-গছনিৰ যোনটো বতাহ শীত ফেনৰ ওচৰত মানে
হয়-হয় গছ-গছনিৰ সেইটো শীতল বতাহটো হয় দিয়ক।
ফেনৰ এতিয়া আপুনি বহিবচোন গৰমত একদম